হেল্ল', অ' বন্ধু কি কৰি আছা।
এনে আছোঁ ৰ'বা। বাকী আগছ পাই আছে ন।
পাইছোঁ দিয়া ভালে আহি আছে খবৰ পাতি ভালনে।
উম, ভালে- ভালে তোমাৰ।
উম, এই আছোঁ আৰু।
কি কৰি আছা ঘৰত।
এনে অলমান ওলাই আহিছো, এই গৰমৰ কাৰণে কাৰেণ কাৰেণ্ট নাই ঘৰত।
অ' বহুত গৰম দিছে ন?
উম, বতৰটো বহুত বেয়াই আৰু, একদম গৰম গেলা গৰম।
বাকী, ঘৰ পিনে ভাল?
উম আছে আছে, চবেই ঠিকেই আছে। তোমাৰ?
অঁ, মোৰো ভালেই দিয়া।
নাই ৰবা, খোৱা নাই এতিয়া।
অ' অ' অ' আমি এ খাম আৰু এতিয়া মাই দিব আৰু। তোমালোকে দেৰি হয় চাগে ভাত খাওঁতে?
পঢ়া বাতি কেনে চলি আছে?
পঢ়া পাতি পঢ়াই নাই, এনেই ঘৰত গেম খেলি বহি আছোঁ আৰু। তুমি কি কৰিছা?
নাই সেয়ে আৰু একজামটো খতম হ'ল ন এতিয়া?
অ
চাওক, উম গাঁৱৰ পনে যাওঁ নেকি চাওঁক কেইদিনমান,
অ অ গও যা হালা হৈছে বতৰটো ইমান গৰম নহ'বও চাগে,
উম,, গাঁৱত অলপমান বতৰটো ঠাণ্ডা টাইপ হয়। পথাৰ চথাৰ পিনে।
বাকী বন্দৰ তেনেকৈও কৰি থাকা নাই ঘৰত?
আৰু এনেই অলপমান ওলাই যোৱা যায়, গধূলিকৈ।
অঁ এনে অকলে নে লগৰ সিঁতি?
এই লগৰ কেইটাৰ লগতে।
মই অ এনেই ওলাই যাওঁ আৰু ঘৰৰ পৰা ঘৰত আৰু কিমান বহি থাকিম আৰু।
এই স্কুলৰ টাইমগিলা মনত আছেনে তোমাৰ?
উম আছে আছে। জ্ঞান ফুৰ্তি কৰিছিলোঁ উ সেই সময়টো বহুত ভাল আছিল।
উম পাহৰিব নোৱাৰি।
আকৌ ঘূৰাই নিব ভালে আছে আৰু।
উম, এই জিৰণি টাইমত খেলা ধূলা গধূলি আৰু ওলাই যোৱা
উম, বহুত ভাল লগা সময় আছে, সেইখিনি
উম, হম।
তেতিয়া ইমান ভবা নাছিলো যে ইমান, সেই সময়টোক মনত কৰি থাকিম, এতিয়া আৰু সেই সময়তে মনত কৰি থাকিম আৰু
উম, ঘূৰাই আনিব পাৰিলেতো বহুত ভালে হব।
তাকে, বাকী ঘৰত এইকেইদিন একো কৰি থকা নাই মানে
নাই আৰু এনেই নৰ্মেলি, খেলা চেলা চাই আছোঁ।
অহ, খেলা চলি আছে নহ
হম
মইয়ো একেদিন ৰাতি ৰাতি কিছুমান চোৱা হৈ আছে আৰু ফুটবলৰ
গেম চেম খেলি আছা, ফুটবল ক্ৰিকেট দুয়োটা চাওঁ মাজে মাজে অলপ অলপ
অ গেম খেল নাই। কিমান গেম খেলিম আৰু মোবাইল জ্বলি যাব এই গৰমত
উম
তাকেই গৰমতো কিবা ধৰিবই নোৱাৰি ন!
উম, এতিয়াই গৰম, ৰাতি আৰু বৰষুণ দি
উম, এতেকে অথনি ৰ'দ দি আছিলে এতিয়া আৰু বতৰটো ডাৱৰীয়া হৈ আহিছে আৰু।
উম বৰষুণে দিয়ে নেকি।
উম তুমিতো নিউজ চাই আছা চাগে ন হা? অ কাৰেণ্ট আছে, উম্ আছে আছে কাৰেণ্ট আছে।
অ আমাৰ এইপিনে কাৰেণ্টটো কাটি থৈ দিছে।
অ তোমালোকৰ ত আৰু কষ্ট হৈছে চাগে গৰমত।
উম।
নাই
তাকে।
পানীত বহি থাকা এই গৰমট।
তাকে কৰ'বাত ফুৰিব চুৰিব যাব লাগব।
উম এই ক'ত জিৰ' পানী থকা জেগাত। উম বাকী তুমি যে নিউজ চাই আছা চাগে ন?
চাই আছোঁ অলপ চলপ।
নিউজত ত কি দেখাই আছে ন কিছুমান জাগাত কি বানপানী হৈ গৈছে।
অ এইপিনে মেঘালয়ৰ পিনে মাটি চাটি খহি যায় আছে।
উম।
তাকে আৰু আমাৰ গুৱাহাটীতো কেইদিন আগতে বৰষুণ দি আছিল এতিয়া আৰু ৰ'দ দি আছে। জলবায়ুতো ধৰিবই নোৱাৰি কি হৈ আছে।
এহ এতিয়া এক জেগাত বৰখুণ দি আছে এক জেগাত ৰ'দ দি আছে।
উম।
তাকে তুমি কি বুলি ভাবা এই ক্লাইমে এইটো বতৰটো যে চেঞ্জ হৈ থাকে ইমান হ'ব নাই। তাতে মানে কিয় হৈ থাকে এইটো?
ক্লাইমেট চেঞ্জ বহুত। আজিকালি হেৰি বিজনেছ, চিজনেছ খুলিছে কল- কাৰখানা। তাৰে ফলত প্ৰদূষণৰ ফলত হৈছে আৰু।
ময়ো একোৱেই ভাবু বাৰো কিন্তু মানুহে প্লাষ্টিক- চাষ্টিক জ্বলায়ো ব বতৰটো যে অলপ বেয়াও কৰি থাকে আৰু গছবোৰো কাটি থাকে যে
গছ-চছ ক'ত উম গছ-চছ কটা হৈ আছে বহুত।
তাকে। সেটোয়ে আৰু মানুহে গছ-চছ, গছ-চছ ৰোপন কৰি বতৰটো ভাল কৰিব লাগে আৰু
ক'ৰবাত ফুৰিব যোৱাৰ কথা চলি আছে নেকি? ফুৰিব যাবা নেকি কৰ'বাত?
ফুৰিব ভাবা নাই ফুৰা কথা এতিয়া ৰ অৰুণাচলৰে যাম বুলি ভাবিছিলো অৰুণাচলত পানীয়ে পানী হৈ আছে চোন এতিয়া আৰু
অ'।
তাকে অলপ কেইদিনত ৰখিয়ে দিব লাগিব আৰু।
তাকে বন্ধতে কবাত এক জেগাত যাব লাগে
উম, বন্ধতে হ'লে পানী হৈ গৈছে, ফুৰিব যোৱা জেগাবোৰ
উম'।
আমি য'ত থাকো সেইখিনি জেগাত পানী নাই আৰু।
তাকে।
বাকী তুমি ক'ত প্লেন কৰিছা?
চাও ওলাই যাম চাগে প্লেন চলি আছে।
অ - অ।
একোলেণ্ডতে যাও নেকি গৰমো দি আছে বহুত।
অ, একুলেণ্ড উম, ভাল আছে পিছে। পানীৰ জেগা ঠাণ্ডা হৈ থাকিব পুৰা।
সেই বতৰটোক চাই কিনে যাব ওাইছো।
সেইটো হৈ পিছে বাকী তুমি সেই কি কয় ৰিজাল্ট কেতিয়া মানে দিব বা? আমাৰ
ৰিজাল্টটো দিব চাগে আৰু দহ পোন্ধৰ দিন মানৰ ভিতৰত।
অ, দহ পোন্ধৰ দিন ন দেৰি আছে আৰু।
কি কৰিবা ইয়াৰ পিছত।
ইয়াৰ পিছত মানেভেন এই আমাৰ চাৰি বছৰ হল নহয়। কৰিয়ে দিও নেকি চাৰি বছৰৰতটো উম, সেইটোয়ে কৰো নে মাষ্টাৰ্ছটোৱে কৰো ভাবি আছো এইকেইজনিন কাৰণ ভাবিছো আৰু। এ - একমৰ ঘৰত বহাতে আমনি লাগি গৈছে। আৰু ইমান মা ঘৰত কেনেকৈ বহিম আৰু।
ময়ো তাকে ভাবি আছো যদি হৈ যায় আৰু ফ'ৰ্থ ইয়োৰটো কৰিয়ে ল'ম।
অ, তুমিও কৰিবা ন উম, অ, তোমাৰ এটা মেজৰ একাউণ্টেঞ্চি নেকি?
অ - অ একাউণ্টেন্সী আছিলে।
অ - অ বাকী এক্জাম চিক্জামটো ভালেই গৈছেি চাগে।
অ, এনে ঠিকেই হৈছে ৰিজাল্টটো দিলে গম পাম আৰু।
অ-অ ঠিকেই আছে। মোৰো ঠিকেই আছে আৰু ইমান ভালো হোৱা নাই ইমান বেয়াও হোৱা নাই আৰু। পাছ হ'ব লাগে আৰু।
আগৰ বন্ধুবিলাক লগ পোৱা নে স্কুলৰ এতিয়া বৰ্তমান
লগ পাও মাজে - মাজে কিছুমান পাও কিছুমানতো বেলেগতে গুচি গুছে যোগাযোগে নাই একো।
অ',
তুমি লগ পোৱা ন নাই।
বাও কেইটামানক
অ - অ।
একদম ওচৰৰে লগৰকেইটা।
অ - অ ওচৰৰ মানে স্কুলৰ নে কলেজৰ।
এই স্কুলৰে।
অ, স্কুলৰে ঠিকে আছে ল যোগাযোগ ৰাখিব লাগে আৰু।
উম, কেইটামানৰ লগত এনে কনটেক্ট আছে আৰু।
তাকে পিছে তোমালোকৰ সেইপিনে কি মানে বতাৰ ডাৱৰীয়া হৈ আহিছে নে বতৰটো।
অ - অ অলপ - অলপ ডাৱৰীয়া হৈ আছে।
উম, আমাৰ এইখনে ডাৱৰীয়া হৈ বত কটা মাৰি আছে আৰু কিবা হ'ল বৰষুণ দিয়ে নেকি?
আজ বিলাক বতৰটো অলপমানতে চেঞ্জ হৈ যায় নে ইয়াত তাতে বৰষুণ দি থাকিলে তাতে ৰ'দ দিব।
উম, তাকে কি বা হয়। বৰষুণ দিলে অলপ ঠাণ্ডা কৰিলে হয় আৰু গৰমটো অলপ নাইকিয়া হ'লেও বহুত আৰু।
হয়।
উম, তুমিতো নিউজ পাইছা চাগে ন কিছুমান জেগাত যে গৰমৰ কাৰণে মানুহ মৰি আছে যে।
অ অ বিদেশত ও বিদেশৰ বিদেশী কাণ্ট্ৰিবিলাকত।
সিহঁতৰ কি মানে আমি সেই বস্তুতে গম পাও যে কিমান ক্লাইমে মানে বতৰটো কিমান সঘনাই
ক্লাইমেট চেইঞ্জ হৈ আছে।
তাতে আগতে গৰম মানে নপৰে এতিয়া গৰম পৰি গৈছে আৰু পূৰা।
উম, ফৰ্টি ওৱান ফৰ্টি টু ডিগ্ৰী গুচি গৈছে।
উম এতিয়াতো মানুহ মানে থাকিব নোৱাৰা হৈছে। উম তাকে। মানে এই এইটো অৱস্থাত মানুহে যেন ভাবিব লাগে যে কিবা গছ গছনি ৰোপণ কৰি সেইটো বন্ধ কৰোঁ কিবা এটা ভাবিব লাগে আৰু।
ব্যৱস্থা ল'লে
উম মানে কিছুমানে বাৰু গছ ৰোপন কৰি আছে বাৰু কিন্তু সক কলোৱে সহযোগ দিব লাগে আৰু সেইটো কৰিব কাৰণে।
ইপিনে ৰুই থাকিলে সিপিনে কাটি আছে সেনেকুৱা চলি আছে নে?
পয় আৰু। আৰু এই তুমিতো শুনিছা চাগে এণ্টাৰ্টিকাৰ বৰফবোৰ গলি পানী বাঢ়ি আছে।
উম তাৰ ফলত বানপানী হৈ আছে বহুত জেগাত।
তাকে বাকী মাই কি ভাত বনাই আছে?
অ ভাত বনাই আছে। অলপ দেৰিকে হ'ব আৰু খাম। কিবা বনাই আছে এতিয়া গম পোৱা নাই মই
অ ঠিকে আছে অ বাহিৰত মানে ঘৰৰ ওচৰতে আৰু উ অ তোমালোকৰ হিপিনেতো লাইন নাই ন।
অ অলপমান এনেই ওলাই আইছো গছৰ তলত।
অ ঠিকেই গৈছে গছৰ তলত অলপ বতাহ পাবা আৰু।
উম আজিকালি বতাহ চতাহও ইমান নাই আৰু আগৰ দৰে।
উম উম। মানে গছ গছনি মানে বহুত নোহোৱা হৈ যায় আছে ন বতাহটো কমি যায় আছে এনেকে এনেকে
অ অ ঠিক আছে দিয়া পিছত কল কৰিম।
অ অ দিয়া দিয়া।
উম